হেল্ল' হেল্ল'
হেল্ল'
অ কি কৰি আছা?
হেল্ল' শুনিছেনে?
অ শুনি আছো মই তুমি শুনিছানে মোৰ কথা?
উম তোমাৰ ভইচটো একদম সৰুকে আহি আছে।
অঁ মই সৰুকেই কথা পাতি আছোঁ ন সেইকাৰণে।
পাৰি ন অলপ, অলপ জোৰকে কথা পাতা মানে শুনাই নাই।
হয় নেকি?
কি কৰি আছা?
এনেই বহি আছোঁ দিয়াচোন, তুমি কোৱা।
মইয়ো এনেই আছো বাহিৰলৈ ওলাই আহিছো অলপ। ঘূৰিবৰ কাৰণে, চাহ তাহ খালা?
অঁ খালো, কেনেকা বতৰ তোমালোকৰ ইপিনে?
বতৰটো মানে দুপৰীয়া ৰ'দ দিছিলে, আকৌ আবেলি তোমাৰ অঁ কি বোলে তোমাৰ
বৰষুণ দিওঁ নিচিনা হৈছিলে, আকৌ এতিয়া ৰ'দ দিছে।
অঁ, তাকেতো আমাৰো এনেকে চলি আছে, সেইকাৰণে মই সুধিলো আৰু। বতৰৰ বিষয়ে, ইমান যে গৰম হৈছে নহয় দুদিনৰ পৰা।
হয় হয়।
থাকিবই পৰা নাই।
উম নকবা, যোৱাকালিটো বিৰাট গৰম দিছিলে।
যোৱাকালি পৰহিদিনা আকৌ পূৰা মানে গৰমত পূৰা আমাৰ ইপিনে জানানে মেঘালয় চাইড পৰে ন, লাইনটো কাটি দিয়া হৈছিল নহয় হয়নে? কি বোলে শনিবাৰৰ পৰা পূৰা দেওবাৰলৈ পূৰা লাইনে নাই আমি ইমান কষ্ট পাইছোঁ যে নহয় লাইনৰ। কাৰণে, ইমান যে কাতে নহয়। এই প'ষ্টবিলাক কেইটা পৰি গৈছে মানে তাৰ চেঞ্জ কৰি আছিলে প'ষ্ট কেইটা পচি গৈছে আৰু। এইটো লহাৰ প'ষ্ট কেইটা পানীৰ কাৰণে পচি গৈছে তাৰপিছত তাৰ চেইঞ্জ কৰোঁতে কৰোঁতে চব পৰিয়ে গৈছে, মানে নে কাৰণে এটা তাৰ খোলোঁতে চব প'ষ্ট চাৰিটামান প'ষ্ট পৰি গৈছে জানানে, তাৰপিছত কি বোলে অঁ, এতিয়া আহিছে কালি জানা কালি কেই কেইটা আঠটামান বাজিছে ৰাতি জানানে, পোৰা পৰহি দিনা শনি শুকুৰ
এতিয়া মানে লাইন নাথাকিলে মানে তোমাৰ কি বোলে বৰ ব বতাহ চতাহ নাই ফেনৰ সেইকাৰণে গৰমত থাকিবই নোৱাৰে। আৰু যাৰ যাৰ এ চি আ এ চিত থকা অভ্যাস আছে সিহঁতেতো কেনেকুৱা থাকে চাগে ভাবাচোন।
তাকেতো, আমাৰ আমাৰতো অভ্যাস নাই দিয়াচোন এ চিত থকা আমি ফেনতে থকা ভাল, কিন্তু এইটো যে কি বোলে লাইন যে ইমান কাটা হৈছে নহয়, তোমালোকৰ পিনে কেনেকুৱা কাটেনে নাকাতে মানে?
আমাৰ মানে লাইনটো নাকাটে, নাকাটে কাটিলে দেখোন মৰিয়ে যাম যিহে গৰম। অলপ সময়ৰ ভিতৰত থাকিবই নোৱাৰে, যি পাকা পাকা ৰুমটো আৰু বেছি গৰম হৈ যায়। আৰু ম আমাৰ ইয়াতে বিল্ডিং আছে এটা বিল্ডিং, সিহঁতো বিল্ডিঙত যেনেকা অঁ পানী গৰম কৰি থাকোতে যেনেকুৱা বইল হয়। সেইকাৰণে গৰম সেনেকুৱা ভাৱ আহে। এ নকবা পা পাকা ঘৰটো আৰু বিৰাট গৰম।
আমাৰো ইয়াতে মানে ইমান যে গৰম নহয়, তাৰ উপৰি লাইন কাটি দিয়ে নহয়। বহিবই নোৱাৰি মানে জানানে, ইমান অশান্তি পায় নহয় মানুহে।
ত, বিল্ডিং ঘৰত এচি নলগালে মানে চেচ নক'বা যি গৰম, বা ৰে বাপ।
এচি থাকিলে মানেহে শান্তিত মতে থাকে। মানে ক'ৰবাত ওলাই যাওঁ ক'ৰবাত কি কৰোঁ নিচিনা হৈ যায়, কিন্তু গৰমৰ কাৰণে ক'তো ওলাবয়ো নোৱাৰি। এনেকা মানে জানা।
ঠিকে কলা যি গৰম গৰম বাপৰে বাপ এইকেইদিন ধৰিতো
আৰু ৰিচাৰ্জ শেষ হ'ব লাগে পটককৈ লাইনটো কাটি দিয়া যায় ইমান যে এইটো ৰিৰ্চাজ নহ'লে মানে লাইনেই নাথাকে মানে।
অ আমাৰতো মানে তিনিশ টকা মান কেইদিনমান দিয়ে তাৰপিছতে কাটে আগতে নাকাটে।
হয় নেকি
উম এ নক'বা যি গৰম বাপৰে বাপ থাকিবই নোৱাৰি লাইন নাথাকিলে। আমাৰ যিহেতু অভ্যাস হ'ল ন লাইনত থকা
অঁ
সেইকাৰণে মানে আগত দেখোন এনেই গছ গছনিৰ তলত থাকিব দেখোন। খন ইমান গৰম নালাগে যি গছ গছনিৰ তলত থাকিবা অলপ ঠাণ্ডা ঠাণ্ডাই লাগে এনে মানে ঘৰ দুৱাৰ তাতে থাকিলে মানে বেছি।
হয় হয় হয় দিয়াচোন। আজিকালি মানে ইমান যে গৰম নহয় ইমান যে গৰম কি বুলি গছ গছনি বতাহো একেবাৰে গৰম তাপে দি আহে জানানে ইমান মানে তুমি য'তে যাবা গৰমে ফিল কৰি থাকিবা এনেকুৱা মানে।
উম উ তুমি ঠিকেই কলা
য'তো যাবা
এনে পাহাৰ আমাৰ আমাৰ ফালে পাহাৰ ন অলপ পাহাৰ সেইকাৰণে ইমান গৰম গম নাপায় বতাহ মাৰি থাকে ন ব্ৰহ্মপুত্ৰৰ বতাহবোৰ আহি থাকে। উম ব্ৰহ্মপুত্ৰ ত' বতাৰ কাৰণে ইমান গৰম ল ল লাগি থাকা গম নাপাওঁ। আৰু বেলেগ হ'লে মানেতো এনে তলত গাছ এই টাউনত যেতিয়াও মই কেতিয়াবা বাইক চাইক লৈ যাও নহয়। এই বাপে বাপজি গৰম ৰাস, অ ৰাস্তাৰ গৰম, তাৰপিছত তোমাৰ হয়াৰ গৰম গাড়ীৰ গৰম এই গাড়ী মটৰৰত যি গৰম বা বাপ ৰে বাব নকবা একেবাৰে গৰমত থাকিবই নোৱাৰি অ,
গৰমত
আৰু আৰু কিছুমানে জুই জ্বলাই দিয়ে জানো ন। জাবৰ মাখাত জুই জ্বলাই দিয়ে নহয়। তাৰপিছত সেৰিতটো ধোঁৱটো ওলাই আহে নহয়, জি বাপ ৰে বাপ কিহে গৰম নকবা মৰি যাও যেন লাগে আৰু তোমাৰ যেনেকুৱা চব মানুহে টাউনত থকা মানুহবোৰে এ চি লগাই। এ কুলাৰ চলাই, ফেন চলাই, সিহঁতৰো গৰম দিন আহি থাকে বাহিৰত। সিহতৰ কাৰণেও বেছিকে গৰম লগা হৈ যায়
আৰু তুমি বাইকত আৰু স্কো স্কুটত বাইকত আৰু স্কুটিত চাই যাই চাবাচোন। যেতিয়া তুমি ট্ৰাফিকত পৰি যোৱা,
ইছ নববা এইত তিন তিনীয়া ৰ'দ মাথাত পৰিব লাগিব আৰু ট্ৰাফিকৰ মাজত থাকিব লাগিব এ এই বাইক চাইক পেলাই কি কৰবাত গুচি যাওঁ নিচিনা কাৰণে,
ইমান যে গৰম হয় নহয় থাকিবই নোৱাৰি জানানে।
হয় নেকি
উম।
অ'। তোমাৰ কাৰনে গৰমতটো বেছি। তোমাৰ মেঘালয় চাইড পৰে নহয় মেঘালয় চাইদেটো ঠাণ্ডা বুলি কয় দেখোন।
উম, মেঘালয় চাইড বুলি কি কোৱা জানানে? এই এতিয়া বৰ্ণিহাটৰ পিনেতো বৰষুণ দি আছে ন? তাৰপিছত গুৱাহাটীত বৰষুণ হৈয়ে আছে, কিন্তু আমাৰ তাতে বৰষুণ নাই জানানে। গুৱাহাটীটো হৈছিল টো, যোৱাকালিও গণেশগুৰিত পুৰা বৰষুণ দিছিলে, আজি কি বোলে, আজিয়ে দিওঁ দিওঁ কে আছিলে
অ', আজি দিওঁ দিওঁ কে আছিলে। তোমাৰ আজিও মই আজি পুৰা ক'লা হৈ গৈছিলে। মই ভাবিলোঁ বিৰাট ডাঙৰ বৰষুণ দিব নেকি? দিলে বৰষুণ অলপ সময় দিলে। তাৰপিছত এতিয়া বৰষুনে নাই কি কৰিবা।
কালি মই গণেশগুৰিত আছিলোঁ নহয়, ইমান জোৰকৈ বৰ বৰষুণ দিছে মানে হঠাতে। পুৰা একেবাৰে
আকৌ আমাৰ গুৱাহাটীত কেইদিন বান বৰষুণতে বানপানীৰ সমস্যা দেখিবলৈ পোৱা যাব।
অ' তাকেইতো, অলপ বৰষুণ দিব লাগে, পুৰা পানী জাম হৈ যায় জানানে? একেবাৰে কি বোলে এইটো আৰু এইটো,
একেবাৰে পাৰ হোৱা নোহোৱা হৈ যাব একে
এইটো নাৰেংগীৰ পৰা যে যোৱা আছে নহয় পাথৰ কুঁৱাৰী সাতগাঁও, ইপিনে জানানে এইটো এছ, এছ, কলেজৰ স্কুলৰ ওচৰত ইমান যে কি বোলে এইটো নহয়।
এ পানী মানে তোমাৰ ককাল লগি হৈছে পানী। তাতে এ মই যোৱা সপ্তাহ গৈছো মই ভাবিলো পানী নাই বুলি। এ যাওঁ দেখোন তো ককাল লি পানী ধেদ তেৰিকা ঘূৰি আহিলোঁ তাৰ পিছত মই, মানুহবোৰে আকৌ কি সমস্যা, আৰু তাতে মানে যেতিয়া বানপানী হৈ যায় তেইপ নে যোৱা গাড়ী ভাড়া বাঢ়ি যায়।
হয়, হয়। তাকেইতো মানে আমাৰ কি মানে তাতেও মানে জানানে, এ, ‌এটাইমত মানে নাওকা দিয়া গৈছিলে মানে। একদম কৰা। ইমান হাঁহিছে নহয় দেখা পাই, পানী মানে বুকুৱ বুকু আহি যায় জানানে। ৰিক্সাত হ'লে মানে যাব পৰা যায়, নহ'লে নোৱাৰি
এইটোতো সিমান স্কুলৰ কলেজৰ ষ্টুডেণ্ট থাকে সেই সেইটো চাইডৰ। বানপানী সমস্যা ফাচি যায়। আৰু তোমাৰ গীতানগৰ, গীতানগৰ চাইডেও বানপানী হয়, আৰু তাৰ পিছত ৰুক্মিণী গাওঁ, ৰুক্মিণী গাওঁ, এই ৰ মানে গণেশগুৰিতো অলপ চলপ, আৰু চান্দমাৰীত। চান্দমাৰীটো বিৰাট হয় আজিকালি, আগত হোৱা নাছিলে চান্দমাৰীত বানপানী। এতিয়াটো বিৰাট হয় বানপানী। একবাৰ মই ফাছি আছিলোঁ। আজিকালিটো বানপানী
ফাচিয়ে যায় জানানে, ক'বাত ওলাই গ'লে নহয় কিবা ৰ'দত ফাঁচিম কেতিয়াবা, কেতিয়াবা বানপানীত ফাঁচিম একেবাৰে ফাচাই যায় যোৱা যায় জানানে, ওলাব মানে আজিকালি মনে নোযোৱা হৈ গৈছে। ৰ'দৰ কাৰণে, ইমান যে ৰ'দ উলাইছে। নহয় আজিকালি, এই ৱেডাৰৰ কাৰণে একদম গা চা বেয়া হৈ যায় জানানে। ত যাবাচোন তুমি একেবাৰে ৱেডাৰৰ কাৰণে, একেবাৰে বহি থাকিবও নোৱাৰি তে এক জাগাত
হয় হয় হয়, তোমাৰ মানে, তোমাৰ এইটো বা-বানপানীৰ সমস্যাৰ কাৰণে মানুহবোৰ কিমান এইটো হৈ যায়। বানপানী মানে সমস্যা মানে গুৱাহাটীত বেছি অলপ। এ, তোমাৰ বানপানী সমস্যাটো কি হয় জানা নে না নালাবোৰ, ড্ৰেইনবোৰ নাই তাৰপিছত তোমাৰ
যেতিয়া না-নালা কেইটাৰ পৰা মানে পানীটো আহে নহয় পানী অকন আহে দিয়াচোন, এই কোলা গোটেই জাপ প্ৰা, চাব্ৰা একেবাৰে বটল চটল জানানে? প্লাষ্টিক চালষ্টিক বৈ আহ, এই আমাৰ ইপিনে আহে নহয় থাৰ্মাকল কেইটা বৈ আহে। বানপানী
এইটো যোৰাবাটটো তামাম বান পানী হয় ন' মই তাতে লাষ্ট টাইম গৈছিলোঁ এই বাপৰে বাপ পাহাৰৰ পানী যিয়ে নামি আহে।
এ, এইটো এইটো ন নমাইল নাই, নমাইল, কিলিং চাইড নমাইলৰ পৰা পানী খুলি দিয়া যায় নহয়। অ' পোৰা সাত, এই নমাইল চাইড কিলিং নাই নেকি?
ছিলো পুৰা সাঁতুৰি গৈ আছোঁ এ, তাতে। এই পুৰা বানপানী আৰু পানীটো জানানে পুৰা ক'লা পানী, দেখিলে মানে ই গা চা খজাই যায়, এনেকুৱা লে পুৰা পানী, নামি আহে নহয় পাহাৰৰ পৰা সেইকাৰণে মানে।
এই দুটা ঠা, তিনিটা জাগাটো মানে
তোমালোকৰ মানে এ এইপিনে মেঘালয় বুলি কোৱা নহয়, তোমালোকৰ সেইপিনে মানে বানপানী, এইটো যোৰাবাট চাইডে যিয়ে বানপানী নামি আহে এইটো পানীবোৰ লাষ্টত কোন ফালে যায়? এইটো পানী লাষ্টৰ কোনফালে যায়, ব্ৰহ্মপুত্ৰৰ পিনেটো নামি আহিব নোৱাৰে, সেইপিনেতো পাহাৰ আছে ন'।
বৰ্নি পিনে। অ', মানে জানানে এ কি বোলে তাতে মানে এতিয়া কিলিঙৰো চব বৈ আহে ন' পানীকেইটা? পূৰা একদম জাবৰ জো থৰ পোৰা একেবাৰে, মই মানে দেখা পাওঁ ন' আমি তাতে থাকোঁ আৰু। থাৰ্মকল কেইটা বৈ আহে। গাড়ী মানে চুইমিং কৰি থাকে জানেনে, পুৰা বৈয়ে আছে, বৈয়ে আছে গাড়ী একে উলট পোলট হৈ থাকে জানানে, ইমান হাঁহি উঠে নহয় তেহাতক বান পানী চাই। কি কৰিম এতিয়া উলাই আহিবও নোৱাৰি। উ, কি কৰিম এতে, এই নালা কেইটা, ইমান ডাঙৰ ডাঙৰ নালা আছে। কিন্তু বৈ নাযায় পানী জানানে?
হয় নেকি, অ', ঠিকেই ক'লা বৈ নাযায়। তে তোমাৰ লগত কথা পাতি ভাল লাগিল।
তি আছোঁ, তোমাৰ লগত পিছত কথা পাতিম হ'বনে? হেল্ল', অ' ঠিক আছে দিয়া, থেংক ইউ।